শুনিছানে?
অঁ হয়ঁ মই শুনি আছো, তুমি শুনিছানে?
শুনিছোঁ।
অঁ কি কৰি আছা?
মই এই তোমাৰ অলপমান পঢ়ি আছিলো ৰবা, তুমি কি কৰিছা?
অঁ হয়ঁ হয়ঁ ময়ো আছিলো বা‌ এনেনে আছো এই গধূলি চাহ তাহ খাই বৰ্তমান মানে- অকমান মানে এই বহি লৈ মোৰ ঘপকৈ মনলৈ চিন্তা এটা আহিল মানে। চিন্তাটো মানে তাকেই মই- তোমাৰ লগত অকমান আলোচনা কৰো ভাবিলো তোমাৰ কেনেকুৱা কি মতামত মানে কথাটো হ'ল- মানে এতিয়া যিহেতু আমি এতিয়া পঢ়া শুনাৰ পৰাই এতিয়া- আমি শেষ কৰা বুলি ক'ব লাগিব। মানে এতিয়া মানে শেষ- কৰি আমি বৰ্তমান মই নিজৰ কথাই কৈছোঁ মই মানে। উচিত কৰ্ম সংস্থাপন পোৱা নাই বুলি মই ভাবো। এনেই ধৰ কিবা এটা কৰি আছো মানে। কিন্তু মানে যিটো আমাৰ বৰ্তমান নিবনুৱা সমস্যা যুৱ প্ৰজন্মৰ- সেই তাৰ বিষয়ে অকণমান আজি আলোচনা কৰো নেকি কেনেকুৱা হ'ব?
নিশ্চয় ভাল বিষয় এটা তুমি বাছি লৈছা দেই। মানে আজিকালি ধৰা তোমাৰ আমাৰ দেশত জনসংখ্যা বৃদ্ধি বৃদ্ধিৰ ফলত মানে তোমাৰ জনসংখ্যা যিমান ইমানে বৃদ্ধি দি পাইছে যে-যে নিবনুৱা সম-সমস্যাটো মানে তোমাৰ যথেষ্ট খিনি বৃদ্ধি পাই গৈছে যাৰ ফলত মানে ধৰা আমাৰ যিবিলাক ডেকা গাভৰু বা যুৱক যুৱতী, তেওঁলোকে মানে তোমাৰ স্নাতকোত্তৰ ডিগ্ৰী পাছ কৰি পিনেও ঘৰত বহি থাকিব লগীয়া হৈছে বা। অ, কিছুমানে মানে কাম কৰাৰ পিনে ক কাম কৰাৰ কাৰণে মানে উচিত কৰ্মসংস্থান পোৱা নাই যেনেকে তুমি ক'লা এতিয়া অ' ঠিকেই উম বাৰু কোৱাচোন।
তাকে এতিয়া সেইটোৱে মানে সমস্যাটো হৈছে এতিয়া নিবনুৱা সমস্যা আমাৰ মানে সমাজত বা আমাৰ ভাৰতবৰ্ষখনত যেনেকৈ মানে গা কৰি উঠিছে। মানে ই এক মানে বৰ্তমান সময়ৰ-সময়ৰে ভয়াৱহ জ্বলন্ত সমস্যা বুলি ক'ব পাৰি। গতিকে এই সমস্যাৰ মানে উ এই সমস্যা মানে হোৱাৰ, প্ৰধান কাৰণ তুমি কি বুলি ভাবা?
আহ মই ভাবো যে তোমাৰ প্ৰধান কাৰণ এনে তোমাৰ আহ কবলৈ গলে জনসংখ্যা বৃদ্ধি। এইটো এটা আটাইতকৈ প্ৰধান কাৰণ হয়। কাৰণ চাবা আৰু যিহেতু আমাৰ এতিয়া প্ৰযুক্তিব বিদ্যাৰ কাৰণে, নতুন নতুন প্ৰযুক্তি কাৰণে আমাৰ দেশত মানে বা আমাৰ পৃথিৱীত মৃত্যুৰ হাৰ কমি গৈছে। যাৰ ফলত ধৰা তোমাৰ জনসংখ্যা অ' জনসংখ্যা বৃদ্ধি পাইছে আৰু সেই জনসংখ্যা বৃদ্ধিৰ ফলত ধৰা তোমাৰ যিখিনি উচিত কৰ্মসংস্থান এ ওলাব লাগে বা চৰকাৰৰ ফালৰ পৰা হওক, বা আমাৰ দেশত যিখিনি ধৰা কৰ্মসংস্থানৰ দৰকাৰ সেই কৰ্মসস্থান খিন মানে উপযুক্ত কৰ্মসংস্থান খিনি নাই যাৰ ফলত তুমি চাবাচোন। আমাৰ আ মানে ভাৰতৰ ভাৰত দেশৰ মানুহ বিলাকে কাম কৰিব কাৰণে বেলেগ শলৈ যাবলগীয়া হয়, পেথিভাগে মানে বেলেগ দেশলৈ গৈ পিনে কাম কাম কৰা কাম বিচাৰি যায়, কাৰণ তেওঁলোকে নিজৰ দেশত কাম কৰাৰ কাৰণে মানে এ হেৰি উ বিচাৰিয়ে নাপায়। উচিত কৰ্ম সংস্থান তেওঁলোকে নাপায়ে আৰু তেওঁলোকৰ হাতত ডুবি থকা থকাৰ পিছতো মানে কিছুমান তোমাৰ চাবাচোন অফিচৰে হওক মানুহ বিলাকে তেওঁলোকে কি কৰে, বেলেগতকে নিজৰ ধৰা সম্বন্ধীয় মানুহক আগতে তেওঁ অ' মানে উম' তাৰ মানে অফিচত জইন কৰাই দিয়ে। যাৰ ফলত ধৰা হয় সুবিধাটো দিয়া, আৰু যাৰ ফলত ধৰা তোমাৰ যোন মানে তাৰ বাবোবে উপযুক্ত সেই আহ কৰ্মসংস্থানৰ বাবে তেখেত পিছ পৰি ৰৈ যায়, যাৰ ফলত ধৰা তেখেতে নিবনুৱা হৈ থাকিবলগীয়া হৈ যায়। নহয় নে?
অহ। হয় হয় তাকেইটো, তেনেকুৱা ধৰণৰ সমস্যাটোতো আছেই প্ৰায় আৰু আজিকালি মানে এনেকুৱা হৈছে আমাৰ ইয়াতে এতিয়া মই কৈছোঁ যে মানে আমাৰ যদি মানে চাকৰি বিজ্ঞাপন যদি মুকলি হয় দহ হাজাৰ চাকৰিৰ বাবে বিজ্ঞাপন মুকলি হৈছে, তাতে কিন্তু দহ লাখে মানে মানে আবেদন কৰে, গতিকে দহ হাজাৰ ক'ত দহ লাখ ক'ত? গতিকে মানে ই এক জ্বলন্ত সমস্যা, সকলো মানে উম মানে ব্যক্তি এতিয়া মানে কেৱল চৰকাৰী চাকৰিমুখী হৈছে, যিটো মানে এই, এই সমস্যাটো মানে দুগুণে বৃদ্ধি কৰিছে। হয়নে?
হয় হয়, একেবাৰে সচা কথা দেই, কাৰণ চাবা যিমানে আমাৰ ধৰা এ নিবনুৱা সমস্যা বৃদ্ধি পাব, সিমানে আমাৰ দেশ খন এ পিছ পৰি থাকিব। সিমানে আমাৰ দেশখন পিছপৰা হৈ থাকিব, আৰু সিমানে ধৰা আমাৰ দেশৰ যি যিখিনি ধৰা তোমাৰ এ জি, ডি, পি আছে বা যিখিনি ধৰা তোমাৰ উন্নতিৰ ক্ষেত্ৰত যিখিনি ধৰা উন্নয়ন আছে, সেই সেইবোৰৰ যিবিলাক পথ আছে সেই পথ বিলাক ন বাধাগ্ৰস্ত হ'ব। সেইকাৰণে মই ভাবোঁ যে, এই নিবনুৱা সমস্যা কাৰণে চৰকাৰে ধৰা কিছুমান পদক্ষেপ লোৱাটো উচিত, আৰু কিছুমান এ আৰু তাতে তাৰপাছত মোৰ মনত পৰিছে, যে কিছুমান আছে এচাম মানুহ যোনে ধৰা কেৱল মানে চৰকাৰী চাকৰিৰ কাৰণে প্ৰচেষ্টা কৰি থাকে, কিন্তু মই ভাবোঁ যে ঠিক আছে চৰকাৰী চাকৰি কাৰণে প্ৰচে চেষ্টা কৰিছে একো অ' অসুবিধা নাই, কিন্তু তাৰ লগতে ধৰা তেওঁলোকে যদি নিজাববীয়াকৈ কিবা আ মানে উম' মানে অলপ সময়ত যেতিয়ালৈকে চাকৰিতো চাকৰিতটো পাই নাযায় ত তেওঁলোকে প্ৰচেষ্টা চলাই থকাৰ লগতে তেওঁলোকে নিজা নিজাববীয়াকৈ কিবা ব্যৱ ব্যৱসায় কৰি থাকিব পাৰে, নহ'লে ধৰা আ উম' যিবিলাক তোমাৰ দা প্ৰাইভেট এ মানে কোম্পানী আছে। তাতো ধৰা অলপ সময়ৰ কাৰণে। হয়, অলপ সময়ৰ কাৰণে তাতেও ধৰা কাম কৰি থাকিব পাৰে, যাৰ ফলত ধৰা তেওঁলোকৰ অ' অলপ হ'লতো কিছুমান ধৰা সুবিধাও হ'ব, বা তেওঁলোকে নিজৰ উম' যিখিনি ব্যৱস্থা চা সেইখিনিতো অলপ হ'লে ধৰা নিজেতো কৰি চাব পাৰিব, যেনেকে তুমি ক'লা যে এ তুমি মানে এ কৰি আছা তেনেকে ব্যক্তিগত ভাৱে কিছুমান কাম আহ' ত' সেনেকে ধৰা সেনে সেইটো কথা যদি সকলো মানে ধৰা যুৱক-যুৱতী ভাবে তেতিয়া ধৰা অলপ হ'লেও মানে নিবনুৱা সমস্যাটো কমিব বুলি মই ভাবোঁ। নহয় নে?
একেবাৰে ঠিক কথা কৈছা, মানে সকলো মানে উম' এতিয়া এনেকুৱা চাকৰিমুখী হৈ গ'লে নহ'ব, এতিয়া আমি আমাৰ এনেকুৱা নহয় যে সকলোৱে মানে চাকৰি কৰিব বিচাৰে, এতিয়া যেনেকৈ ধৰা মোৰ মানে ব্যৱসায়িক মন এটা সৰুৰে পৰা আছে। কিন্তু মানে আমি ধৰা আমাৰ ইমান আৰ্থিকভাৱে আমি ইমান সবল নহয় ঘৰৰ পৰা। গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰী খিনিৰ বাবে মই ভাবোঁ আমাৰ চৰকাৰ হ চৰকাৰে বা মানে বিভিন্ন ধৰণৰ আত্মনিৰ্ভৰ আঁচনি মানে এতিয়া দিছিলে, গতিকে সেনেকুৱা ধৰণৰ যদি আৰু মানে আমাক যদি আঁচনিসমূহ দি যদি আমাক উপকৃত কৰে, তেতিয়া মই ভাবোঁ বহুখিনি যুৱক-যুৱতী মানে উদ্যোগী হ'ব পাৰিব বা ওলাই আহিব নিজৰ কিবা ব্যৱসায় কৰিবলৈ মানে তেওঁলোকে মানে সুবিধা পালে তেতিয়া তেওঁলোকে মানে একাংশ যুৱক-যুৱতী মানে ব্যৱসায়ীৰ ফালে আহিলে, আৰু মানে একাংশ ধৰা মানে চাক চাকৰি ফালে গ'লে, তেতিয়া মানে ধুনীয়াকৈ মানে বস্তুতো মানে এটা মানে বেলেঞ্চত থাকিব। হয় নে নহয়? এতিয়া এনেকুৱাতো নহয় যে অকল আমাক চাক কৰি, চবেই চাকৰিয়ে কৰিব লাগিব, চব চাকৰি পাব, সেইটো যেনেকৈ আমাৰ ধৰা হাতৰ পাঁচটা আঙুলি সমান নহয়, ঠিক সেইদৰে মানে আমাক ব্যৱসায়িকো লাগিব। আমাক মানে চাকৰিয়াল এজনো লাগিব। সকলো বৃত্তিৰ মানে কাম কৰা আমাক ব্যক্তি লাগিব। গতিকে, বৃত্তিমুখী শিক্ষা চৰকাৰে প্ৰদান কৰি কেনেকৈ তেওঁলোকক মানে আগবঢ়াই লৈ যাব পাৰে। সেইটো মই ভাবো চৰকাৰে অকণমান মানে গুৰুত্ব দিব লাগে। আৰু আমাৰ মানে এই যি টো মানে, শিক্ষা প্ৰণালীটো ইয়াৰ কিছুমান মানে সংশোধনৰ প্ৰয়োজন আছে বুলি মই মানে ভাবো। তুমি কি ভাবা?
হয়, একেবাৰে সঁচা কথা, তোমাৰ কথাৰ লগত মই একমত বাৰু। চাবাচোন তুমি যে ক'লা এতিয়া যে আহ, মানুহবোৰে মানে ধৰা চৰকাৰী চাকৰিৰ লগতে নিজেও হেৰি কৰি থাকিব লাগে। এ যদি এইটো কথা তোমাৰ আমাৰ। শিক্ষকসকলে বা তোমাৰ যিবিলাক কিছুমান মানুহে ব্যৱসায় কৰিছে তেওঁলোকে যদি নাভাবে হয়, নাভাবি পিনে যদি তেওঁলোকে চাকৰি কাৰণে প্ৰচেষ্টা কৰি তেনেহলে ধৰা, আহ, তেওঁলোকে এতিয়া যিমান খিনি আগবাঢ়ি গৈছে নিজৰ কৰ্ম ফলত সেইখিনি হয়তো তেওঁলোকৰ নহলে হয়, আৰু তেওঁলোকে
তাৰ মানে এতিয়া মইয়ে, আমাৰ জ্বলন্ত উদাহৰণ হিচাপে কেইগৰাকীমান ব্যৱসায়ী আছে, যিসকল মানে তেখেতে বহুত মানে আজি এটা বেলেগ মানে স্থানত এ আগশাৰীত মানে তেওঁলোকে সমাজৰ আগশাৰীৰ আসন পাইছে। সেইটো কেৱল তেওঁলোকে মানে ব্যৱসায়িক জৰিতে মানে এখোব- এখোবকৈ উঠি আজি তেওঁলোকে সেইটো মানে পৰ্যায় পাইছেহি। যিটো ধৰা মানে এজন সাধাৰণ চাকৰিয়ালে হয়তো এটো জন্মত মানে সেনেকুৱা শাৰী নাপাব হয়নে সেনেকুৱা উদাহৰণ তুমি হয়তো বহুতো আজিকালি সামাজিক মাধ্যমত দেখ খিছাবা ওচৰে- পাঁজৰে সমাজত এনেকুৱা ব্যক্তিসকল আছে হয়নে নহয়?
একেবাৰে সঁচা কথা, আৰু চাবা তোমাৰ যদি তোমাৰ এ সকলো যদি চৰকাৰী চাকৰি কৰিব বিচাৰি লয়, তেনেহলে আজি যি আমাৰ দেশত ইমান ডাঙৰ- ডাঙৰ মানুহ বিলাক নাথাকিলে হয়। যোনে নিজে বি কৰি পিনে নিজে ব্যৱসায় কৰি পিনে ইমান খিনি আগবাঢ়ি গৈছে, বা তেওঁলোকৰ মানে আমাৰ দেশৰ সে কি বুলি কয়, অৰ্থনীতিত
অ- অ আটাইতকৈ ডাঙৰ মানে অৱ দান এতিয়া তেওঁলোকৰে মানে উদ্যোগপতিসকল বিভিন্ন আজিকালি এতিয়া নামী- দামী উদ্যোগপতিসকলতো আছেই- আছেই। কিন্তু এনেই মানে আমাৰ এই অঞ্চলতে ধৰা, বহুতো এনেকুৱা ধৰণৰ ব্যৱসায় আছে। তেওঁলোকে মানে খুব ধুনীয়া এটা বিলাহী জীৱন যাপন কৰি আছে, হয়তো মানে কোনো চাকৰিয়ালেও হয়তো তেনেকুৱা জীৱন- যাপন কৰিব পৰা নাই। গতিকে, এই কথাটোৰ পৰা মানে মই তোমাক এইটোয়ে ক'ব বিচাৰিছো যে মানে অকল চাকৰিমুখী হৈ থাকিহে যেন চাকৰি এটা পালে আমাৰ জীৱনৰ সকলোখিনি যেন সাৰ্থক হৈ যাব সেইটো মানে নহয়। আৰু এতিয়া চাবা দেই, কিছুমান মানে ল'ৰা-ছোৱালীয়ে মানে চেষ্টা কৰি থাকে। চেষ্টা কৰি- কৰি মানে কি মানে তেখেতে মানে তেওঁলোকৰ ধৰা, বয়সটো মানে উকলি যায়। যাৰ ফলত মানে তেখেত লোকে আৰু মানে চৰকাৰী চাকৰিত আবেদন কৰিবলৈ নোৱাৰে। কিন্তু তেওঁলোকে মানে হতাশাত ভুগে। কিন্তু মই ভাবোঁ হতাশাত ভুগিব নালাগে, তেওঁলোকে মানে আহ' ধৰা বেলেগ পথ যেনেকৈ আমি কলো মানে ব্যৱসায় বাণিজ্যৰ জৰিয়তেও তেওঁলোকে বহুখিনি সফলতা অৰ্জন কৰিব পাৰিব। তুমি কি ভাবা?
হয়, হয় একেবাৰে সঁচা কথা, ময়ো তুমি কোৱা কথাৰ লগত মই একমত দিয়া। আহ' কাৰণ যদি তেওঁলোকে মানে সেই প্ৰচেষ্টা নকৰিলে হয় আজি তেওঁলোকৰ আমাৰ এ দেশত প্ৰথম শ্ৰেণীৰ মানুহ হিচাপে তেওঁলোকৰ নাম নহ'লে হয়। আৰু তেওঁলোকে সেই সেই কাম বোৰ কৰিব নোৱাৰিলে হয় আৰু তেওঁলোকে এতিয়া মানে যথেষ্টখিনি নিজক আহ' মানে আমাৰ দেশত প্ৰতিষ্ঠা কৰাৰ বাবে যথেষ্ট খিনি সহায় কৰিছে। অকল দেশতে নহয় তেওঁলোকৰ নাম বাহিৰতো মানে উ-উজলি আছে যে এ ভাৰত দেশ ৰ এ মানে ভাৰত দেশত বাস কৰা লোক হয় মানে কি ক'ম আৰু যথেষ্ট খিনি মানে এতিয়া ভা-ভাবিলে বা শুনিলে আমাৰ যথেষ্ট খিনি গৌৰৱ গৌৰৱ হয়। নহয় নে?
হয় হয়, একেবাৰে তুমি সুন্দৰ কথা কৈছা। গতিকে মানে আমাৰ এই ধৰণৰ মানসিক-মানসিকতা বিলাক মানে সলনি কৰি আমি ধৰা অকণমান উ-উদ্যোগমুখী বেপাৰ বাণিজ্যৰ ফালেও মানে আমি মন কাণ দিব লাগে। গতিকে আজি ভালেই লাগিল তোমাৰ লগত এই বিষয়ে আলোচনা কৰি।
হয়, মোৰো বহুত ভাল লাগিল দেই।
উমঁ' হ'ব দিয়ক হ'লে আজি ইমানতে সামৰিছোঁ দিয়া।
ঠিক আছে ঠিক আছে বাৰু।